অঁ' কোৱা?
অ আমি তেতিয়া কি কোনটো টপিকৰ ওপৰত কথা পাতি আছিলো আমি? উম'-
অ' এ এইমাত্ৰ।
হুওম?
অঁ' এইটো কি আছিল বা? এইয়া চে চি চি কম্পিউটাৰ ক্লাছ।
অঁ আৎচ্ছা আৎচ্ছা। তাতে উম তাতে ভালে তোমালোকক পঢ়োৱা তাতে চি চিত মানে তোমালোকক কেনেকৈ পঢ়াইছিল মানে?
অও আমাৰতো ভালে লাগিছিল, উম' মেম আছিল তিনিজনমান আৰু ছাৰো আছিল এজন। মাজে মাজে চাৰেও শিকায় মেমো শিকায়।
আঁ, তোমালোকৰ ষ্টুডেনণ্টো আছিল চাগে বহুত ভালে।
উম' ষ্টুডেন্ট আছিল পোন্ধৰ ষোল্লজনমান আছিল। উম' উম' এটা বেটছত।
উম'। চি টো চি চি টো এক্সুৱেলী বহুত ডাঙৰ হয় ন বহুত জাগাই জাগাই আছে ৰে।
অ' বহুত বহুত জাগাত আছে বহুত জাগাত আছে।
গোটেই অসমতে আছে নৰ্থ ইষ্টতে আছে নেকি পুৰা একদম, গাঁৱে-চাঁৱে চব জাগা জাগা আছে। আছে। মোটামুটি ভালে এক দুশখন মানৰ ওপৰত আছে চাগে?
বহুত আছে চেণ্টাৰ বহুত আছে, ভাল মানে কম্পিউটাৰ শিকাৰ এটা মানে চি চিটো বেষ্ট আৰু।
মানে টপত আছে আৰু এইটো ক'ব গ'লে, মানে- প্ৰাইভাগে মানে এইগিলা চি চি তে কৰিব খোজে আৰু।
অ' বহুতে চি চি তে কৰবা খোজে।
তুমি মানে চি চি কথাটো কেনেকৈ গ'ম পালা মানে চি চি কম্পিউটাৰ চেণ্টাৰটোৰ কথাটো।
অ' চি চিৰ কথা অ' সেই কি কয় মোৰ এই লগৰ এজন আছে ৰ'বা।
অ'
এই সি বেলতলাত থাকে।
উম।
এই সিয়েই সিয়েই গ'ম পালে সিহঁতৰ বোলে ওচৰৰ লগৰ কেইজন মানেও তাতে কৰিছিলে।
উম।
চি চি তে কৰিছিলে ভাল বোলে আৰু চাৰ্টিফিকেট খনো ভাল বোলে তাতে। ষ্টাফটোও ভাল বোলে সেইকাৰণে সি ক'লে তাতে কৰোঁ নেকি? সেই সেইকাৰণে তাতে গ'ম পালোঁ আৰু তাৰ পিছত গলোঁ এডমিশ্যন ললোঁ।
উম।
ফাৰ্ষ্ট ছিক্স মান্থৰ ক'ৰ্চ আছিল ডি চি এ কৰিছিলোঁ। তাৰে পিছত তাৰ পিছতে হেই কৰিলোঁ। তাৰপিছত আৰু মানে সেইখিনি সময়ত আৰু কম্পিউটাৰ কৰ্চটোৰ ইম্পৰটেন্টচটো বাঢ়ি গ'ল আৰু বেছি মানে লগা হ'ল আৰু ছিক্স মান্থৰ কৰিলে বোলে জব্দ চব্দ নাপায় আৰু
ওৱান ইয়াৰৰ টোৱে লাগে বোলে কৰিব কাৰণে সেইকাৰণে ওৱান ইয়াৰৰ টোৱে কৰিলোঁ লাষ্টত।
উম। লাষ্টত যায় কিনে ওৱান ইয়েৰৰ টোৰ কৰি দিলে আৰু চাৰ্টিফিকেট তাৰ্টিফিকেট পাইছা তুমি?
অ' অ' চাৰ্টিফিকেট পাইছোঁ।
তোমাৰ এক্সামটো দিছিলা। তোমাৰটো এক্সাম দুটা হৈছিল চাগে এটা ইণ্টাৰভিউ মানে এটা কি কয় থিয়ৰি হৈছে এটা
থিয়ৰি অ' অ' অ' সেনেকুৱাই আছিল দুটা আছিল।
তোমাৰ নম্বৰ কেনেকুৱা পাইছিলা পিছে দুটাত?
মোৰ মানে সেই হৈছিলে। মই তোমাক মই যেতিয়া থিয়ৰি খন দিব গৈছিলোঁ লগৰ জনৰ লগত
উম।
উম। লগৰজনৰ লগত পাট থ্ৰিয়ৰি থ্ৰিয়ৰি এক্সাম দিব যাওঁতে মোৰ মানে পেপাৰখনত ফ্ৰিফট ফ্ৰিফটি মাৰ্কছ লিখা আছে।
অ'
কিন্তু আৰু মোৰ লগৰজনৰ হৈছে হাণ্ড্ৰেড মাৰ্কচৰ এক্সাম।
উম।
উম, তাৰেপিছত। মোৰৰ ফ্ৰিফটি মাৰ্ক্সৰ হৈছে। কিন্তু মোক মাৰ্কচিত টুটেল হাৰি পালোঁ ওৱান এইটি ছিক্স। মান পালোঁ নেকি?
থ্ৰিয়ৰি, প্ৰেক্টিকেল মিলায়।
আহ
থ্ৰিয়ৰি হাণ্ড্ৰেড আৰু প্ৰেক্টিকেল হাণ্ড্ৰেড।
উম, হাণ্ড্ৰেড নে অ' ওৱান সেই চাগে নে ওৱান। হৈ চাগে দিয়া হেইটোৱে হৈ চাগে হাণ্ড্ৰেড হাণ্ড্ৰেড।
উম, নাই গ্ৰেট তুমি এয়েই পাইছা।
অ ', এ গ্ৰেড পাইছো।
উম, উম, উম।
মই কৈছিলো ত মোৰ, একজাম ফিফটি হাণ্ড্ৰেড মাৰ্ক্সৰ হৈছে কিন্তু পেপাৰখন চোন ফিফটি মাৰ্কৰ হৈছে। তাৰপিছত সিহতেই আৰু কৈছে দিয়া হ'ব দিয়া মিলাই দিম বুলি কৈছে এনকে লাষ্টত, কিবা কৰিছে সিহতে জানে।
তাহাতি মিলাই দিয়ে, মিলাই দিয়ে, এ গ্ৰেড পাইছে মানে তোমাৰ মিলাই দিছে। উম, এ গ্ৰেড পালে তুমি এইটি-এইটি লাগে ন। মোৰো এইতি নাইন নে কিবা এনেকুৱা পাইছিলো কিবা, মই এ, এ, এ পাইছিলো। এ প্লাছ নেকি এইটোৱে পাইছিলোঁ মই, চিক্স মাৰ্কছ আহিছিল।
অ', চিক্স মাৰ্কছ আহিছিল।
তাতে মই-মই তাতে কৰিছিলো, তাতে তোমাৰ আহ মোৰ মানে কোৰ্চটো কমপ্লিট কৰোঁতে কৰোঁতে ন, মোৰ মানে দেৰ বছৰে লাগি গৈছে হয়নে। মান বহুত ফূৰ্তি কৰিছিলো কলেজৰ কাৰণে কলেজত যাতে বুত কৰা নাযায়ে মানে। মাজে মাজে বহুত ইমান চুটি লৈছিলো মানে, সপ্তাহত তিনদিন হওক কেতিয়াবাটো গোটেই সপ্তাহটোৱে নোযোৱা হৈ যায় এনেকা টাইপৰ হৈ যায়। ত' মোৰ দেৰ বছৰ লাগি গৈছে। মনো নাযায় যাবৰ কাৰণে।
আমি পুৰা ৰেগুলাৰে কৰিছিলো, আমাৰ ওৱান ইয়াৰতে খতম হৈ গৈছিলে। খতিও কৰা নাছিলো, দুজনে আছিলো নহ। আমি সেকাৰণে গৈছিলোৱে আৰু।
উম, তুমি-তুমি তোমাৰ লগৰ আছে
হা হা, কি কলা? অ', মোৰ লগৰ এজন আছিল।
আচ্ছা আচ্ছা। ঠিকে ভালে দিয়া, বাকী তোমাৰ পিছে সেই কি তোমাৰ তোমাৰ যে এটা লগৰ আছিল কৰণ তাৰ কি খবৰ পাতি পিছে?
অ', সেয়াৰ অ', তাৰো।
সি পিছে কি কৰি আছে তোমাৰ?
অ', সি এতিয়া এম কম কৰি আছে ৰ'বা আৰু এছ এছ চিও কৰি আছে।
আতছা, তুমিও কি এম কম কৰি আছানি?
উম, মইও এম কম কৰি আছো।
আচ্ছা, ক'ত কৰি আছা এম কম তুমি?
মই ইয়াত কৃষ্ণ মন্ত সন্দিকৈ। অ'পেনত কৰি আছোঁ, উম অ'পেনত লৈছোঁ
উম।
তুমিতো নকৰিলা এম কম।
হুম।
তুমিতো এম ক'ম নকৰিলা।
মই তাকেতো এম কম মই কৰা নাই ৰবা মই সেইটোয়ে ভাবিছো। কি এম কম মানে এ মানে কি কবা আৰু কৰা নহলে ৰ'বা আৰু। মই চাগে মন যদি যায়, এম বি এ কৰিব পাৰো ৰ'বা।
এম বি এ, এম বি এ আমাৰ ইয়াতে কাম নাই হা, তুমি অসমৰ বাহিৰত কৰবা এম বি এ কৰিলে।
কাম নাই মানে
আমাৰ ইয়াতে মানে সিমান কোম্পানী-চোম্পানী নাহে এমবিএৰ কাৰণে।
উম!
সিমান ভাল চাই নাই আমিও কৰিম বুলি ভাবিছিলোঁ না। তাৰপিছত সুধিলো এটা চেণ্টাৰত সুধাতে ক'লে আৰু কথাবিলাক।
উম!
কথাবিলাক ক'লে কোৱাৰ পিছত আমিও গ'ম পালোঁ অ এনেকুৱা এনেকুৱাকে বুলি। সেই কাৰণে নকৰিলোঁ আৰু।
উম, হুম! তুমি কি বুলি কয় এইটো অঁ অঁ! কি কম বুলি কলোঁ? অ! তোমাৰ মানে এইটো সেই এমকমটো যে মানে তোমাৰ কেইটা কেইটাই ইয়াৰ হয় তাতে?
এমকমতো মোৰ, মোৰ টু ইয়েচৰ হ'ব।
তাতে মানে ওৱান ইয়েৰ থাকে ন' ডাইৰেক্ট ওৱান ইয়েৰ এটা এক্সাম হ'ব মানে ফাইনেল এক্সাম?
ন নহয়-নহয় ছিক্স মানথ কৰি হয়।
মানে ডিগ্ৰী ডিগ্ৰী নিচিনাই আৰু ডিগ্ৰীত যেনেকুৱা তুমি এটা-এটা ছেম থাকে তেনেকুৱাই আৰু।
অ-অ! অ ইয়াতে সেনেকা চাৰিটা ছেমৰ একজাম হ'ব।
অঁ! বাকী তুমি তাতে কিতাপ-চিতাপ কিনিছা নে, বুক-চুক কিনিছা নে? মানে ন'ট-চ'ত বনাই আছে হয় নাই?
কিনিব নালাগে তাৰ পৰা দিয়ে দিয়ে কিতাপ।
ঘাঁহ আনিব যাব লাগে। অ দি দিয়ে।
আনিব গ'লেই হ'ল অকল।
আচ্ছা! মানে তাতে ফিছ-চিছ কিমান? ফিচৰ চাৰ্ট-চাচ, ফিছ-চিছ কিমান আছে তাত?
আৰে ফিছ তাত আছে তোমাৰ ছয় হাজাৰ পৰিলে ছয় হেজাৰ ডেৰশ এডমিচন ফাৰ্ষ্ট ছেমিষ্টাৰৰ।
ফাৰ্ষ্ট চেমৰ ডেৰশ লয় নেকি?
অ! ছয় হাজাৰ ছিক্স থাউজেন্ট ওৱান ফিফটি সেইটো লয়। তাতচে বেছিকে নলয়।
মানে তোমাৰ অ! অ, কলেজখন কি?
কলেজখন ভাল হয় আৰু ডাঙৰ, ডাঙৰ ন' বহুত নতুনকেও কৰিছে বেছি বছৰ হোৱা নাই দুই বছৰ মান হৈছে দুই, তিনি বছৰমান সেনেকুৱা।
আচ্ছা! তুমি তাৰে ভিতৰে ক্লাছ-চাল্লাচ কৰি পাইছা নে নাই ভিতৰে ক্লাছ-চাল্লাচ হৈছে নে ক্লাছ-ছাল্লাচ কৰিছা নে?
অ! ক্লাছ হয় আৰু অনলাইনো হয়।
আচ্ছা! অনলাইন, অনলাইন ক্লাছো হয় নেকি? অনলাইন মানে কেনেকৈ ক'ত ঝুমত হয় নেকি নে কি?
অ! গুগল মিটৰ এটা লিংক দি দিয়ে।
আচ্ছা! আচ্ছা, অঁ।
অ! সেনেকা লিংক দি দিয়ে। লিংক দিয়াৰ পিছত তোমাৰ জইন কৰিব দিয়ে তাৰপিছত হৈ যায় আৰু ক্লাছ। আছে ৰ'বা কালিও আছোঁ ক্লাছ, আজিও আছে তিনিটামান বজাত।
আচ্ছা! ক্লাছ কৰিছা নে নাই পিছে তুমি?
এ মই কৰিব নাই ক্লাছ। মই এক দি এ ফাৰ্ষ্ট ফাৰ্ষ্টছেমতটো এটা ক্লাছ কৰিব যোৱা নাই, অনলাইনো কৰা নাই আৰু কৰিবও যোৱা নাই, এইবাৰো কৰা নাই। মই অকল ডাইৰেক্ট একাম একজামটোৱে দিওঁ, একজামটোৱে দিওঁ ডাইৰেক্ট মই।
আচ্ছা, তুমি এতিয়ালে তোমাৰ মতে ওৱান ইয়েৰ হৈ গ'ল।
অ', মোৰ এটা চেম শেষ হ'ল, আৰুটো এইটো, এইটো চেম ষ্টাৰ্ট হৈছে। চেকেণ্ড চেম ষ্টাৰ্ট হৈছে।
আচ্ছা, মানে এটা এটা সময়ত একজাম চেকজাম দিলে আৰু।
অ', দিলোঁ।
মানে একজাম কেনেকুৱা হৈছিল?
একজাম ঠিকে আছে আৰু। এ অলপ ৰিলেটেড থাকে ডিগ্ৰী লগত, বি কমৰ লগত অলপ ৰিলেটেড থাকে। চাবজেক্ট বিলাক, ইয়াতে অলপ ডিপলি য ডিপ্লী পঢ়ায় আৰু অলপ মানে বেছি ডিটেইলছত থাকে আৰু বস্তুবিলাক।
আচ্ছা, কি কি চাবজেক্ট আছে তোমালোকৰ ফাৰ্ষ্ট চেম, মানে ফাৰ্ষ্ট ইয়েৰত।
ফাৰ্ষ্ট ইয়েৰট চাৰিখন আছিল, এইবাৰ ছেকেণ্ড চেমতো চাৰিখনে আছে। আৰু প্লাছ এখন প্ৰজেক্ট আছে।
ছেকেণ্ড চেমত, প্ৰজেক্ট এখন থাকে। ইণ্ডাষ্ট্ৰীজ প্ৰজেক্ট, নহ'লেবা তুমি আৰু এইটো কি কয়, চচাইটি এটা মানে ষ্টাডি কৰি কিনে, লিখিব লাগে আৰু সিহঁতৰ ওপৰত।
আৰু কি বা কয়? আৰু এইটো তোমাৰ ধৰি লোৱা এতিয়া এক্জাম যে ধৰি লোৱা, মানে এইটো ধৰি লোৱা তোমোলোক কয় ন', মানে টিচাৰে এয়া বুজাই কয় নে! মানে এম কম টো যে কৰিছাঁ, মানে কি কি ফিউচাৰ স্কপ হ'ব, না কিবা কয় নেকি এনে? টিচাৰ বিলাকে।
মইতো যোৱা নাই ক্লাছত, কয় নেকি? এনে মানে এম কম তোমাৰ আৰু প্ৰমোচন চমোচনৰ কাৰণে অলপ ভাল হয় আৰু, তুমি ধৰা কোম্পানী চোম্পানী চাকৰি পালে, যেতিয়া তোমাৰ এ কামটো কৰা থাকিব, অলপ মানে বেছি ভাল আৰু মানে।
অ', মানে মোক মোৰ ডিগ্ৰীটো থাকিলে ভাল আৰু ন'।
অ', অ', প্ৰমোচন চমোচনৰ কাৰণে ভাল হয় আৰু ৰেম কমটো।
আৰু শুনা কি হয়, এই লাষ্ট যে তুমি যে দুটা ইয়াৰ কৰিলা যে, একাম চেকজাম যে দি দিলা। মানে একজাম চেকজাম কেনেকুৱা হৈছে মানে, পঢ়া পাতি কেনেকুৱা কৰিছিলা মানে তুমি। এইবিলাক কেনেকুৱা পঢ়িছিলা তুমি!
পঢ়া পাতি মই সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশচন পেপাৰবিলাক চাইছিলোঁ, তাৰে পৰাই আৰু। লাষ্ট টু ইয়াৰ্চত চাইছোঁ, তাৰে পৰাই আহি যায় আৰু কমন বিলাক। অ', অলপ আইডিয়া থাকে আগৰ বিলাক, ডিগ্ৰীৰো আইডিয়া বিলাক থাকে, বা এইচ এছৰো আয় বিলাক থাকে, সেইবিলাকে টপিক থাকে, অলপ অলপ ডিটেইলছত থাকে আৰু। সেই, বেলেগ বেছি নাই আৰু তেনেকুৱা।
বাকী ভালেই হৈছে, এক্জাম বিলাক তোমাৰ।
অ', একজাম ঠিকে আছ ৰ'বা, এতিয়া ৰিজাল্ট দিয়াই নাই, ৰিজাল্ট কেতিয়াবা দিয়ে। ফেব্ৰুৱাৰী মানতে একজাম শেষ হৈ গ'ল। ফেব্ৰুৱাৰী টুৱেটি ফ নাই নাই, ফেব্ৰুৱাৰীতে শেষ হ'ল। ফেব্ৰুৱাৰী টুৱেন্টি ফাইভতেই শেষ হ'ল। এতিয়া দিব চাগে, এতিয়া জুন মানৰ কি বা কৰে জুলাই ফাৰ্ষ্টতে দিয়ে নেকি?
জুলাই ফাৰ্ষ্টত।
উম্।
অ আচ্ছা আচ্ছা ঠিকে আছে দে ভালে আছে দিয়া ভালকে কৰে আৰু পিছত যদি কম্পানী-চোম্পানী সোমোৱা তোমাৰ পিছত কামত আহিব আৰু।
অ পিছত কামত আহিব আহিবা পাৰে।
ইন ফিউচাৰৰ কামত আহিব। ভালকে মানে কৰিব-চৰিব পাৰিবা মানে কোম্পানীটো একচুৱেলি ডিগ্ৰীটো লাগে। ক'ত অ হায়াৰ লেভেলৰ বস্তুত যদি তেতিয়া অ বিচাৰে মানে এইবিলাক কম এম বি কোনটো আৰু অ এম কম বিছাৰে আৰু এম বি এও বেছিকে বিচাৰে এম বি এও আৰু বেছি মানে তাৰ ডিমাণ্ড আছে ক'ব গ'লে।
এম বি এ টো আছে কিন্তু আমাৰ ইয়াতে সিমান নাই এম বি এ তো ডিমাণ্ড তুমি য যদি বাহিৰৰ পৰা কৰা তেতিয়া বেছি ভাল হ'ব।